হেল্ল' অ কি কৰিছে? কি কৰিছা?
আপুনি?
টো চাহ তা খালা? শুই উঠিলা?
উঠিলো উঠিলো। চাহ খালো বাৰু।
ভাত খালে নে নাই? ভাত খালা নে নাই? নাই খোৱা অ। মই ভাত খালো বাৰু, মই খাই বৈ পেলাই বহি পেলাই এই ক'বালৈ যোৱাৰ প্লেনিং বনাই আছিলো ফুৰিব যোৱাৰ অলপ প্লেন বনাই আছিলো, অলপ ট্ৰেভেলিং টাইপৰ। চল' ট্ৰভেেলিং। আপুনি হয় হয়, আপুনি পাহ পায় নেকি ভ্ৰমণ কৰি বাও? ফুৰা চুৰা কৰি, কেনেকুৱা ধৰণৰ আপুনি ভ্ৰমণ কৰি ভাল পায় শ্ললো ট্ৰেভেলিং ভাল পায় ন গ্ৰুপ ট্ৰেভেলিং ভাল পায় বা বহুত দূৰত গৈ ভাল পায় ন লং ট্ৰেভেলিং তাৰপিছত মে ওচৰতে ফুৰি ভাল পায় সেনেকুৱা ধৰণৰ ভাল আৰু
যদি এইটো ক্ষেত্ৰত কয় মই লগৰ লগত গৈ ভাল পাম। আৰু অলপ অলপ জংঘল চাফাৰী টাইপৰ
জংঘল চাপৰে মানে
হয় হয়‌ হয় এডভেন্সাৰ হয়, পিছে আপুনি এতিয়া হয় হয়, পিছে আপুনি এতিয়া কলৈ যাম বুলি উলাইছে? ছিলে
মই আপোনাৰ এ ফুৰিব যাম বুলি ওলাইছিলো ধৰি লওক আমাৰ ইয়াৰ পৰা অসমৰ পৰা অ ট্ৰেইন ট্ৰেভেলিং কৰি পেলাই লগৰৰ লগত দাৰ্জিলিং তাৰ চেকা তেনেকুৱা কৰিব যাম বুলি ভাবিছিলো ত বৰষুণ চৰষুনৰ বতৰ ভাল লাগিব অলপ আৰু উম একচোৱেলি ট্ৰভেলিংটো ভাল এটা বস্ত দেই যোন্ত মানে ভ্ৰমণ বস্তুতোৱে মানে মানুহৰ জীৱনত যোনটো মানুহৰ মেণ্টেল থাকে ন তাক ৰিফ্ৰে কৰি দিয় মেন্টেলৰিফ্ৰে পন গলিয়ে এ মানুহৰ অ' যোন বিলাক মানসিক চাপ থাকে ষ্ট্ৰেচ থাকে তাৰ পৰা মানুহক মানে মু দিয়ে আৰু যদি আমি এ মানে ধৰি লওক আমি দুই তিনি মাহৰ মূৰতো এবাৰ এই বাৰ আমি ক'ৰবাত ফুৰিব যাবৰে লাগে মানে তেতিয়াহে মানুহৰ যোনটো মানে উ হেৰি হয় মগজুতটো মানে পুৰা ৰিফ্ৰেছ হৈ যায় সতেজ হৈ যায়। আৰু চাবচোন কেতিয়াবা যদি বাত আপুনি ফুৰিব যায় নহয় তাৰপিছত আপুনি যেতিয়া ঘূৰি আহিব ন' ঘূৰি আহিলে আপুনি মানুহটোতো আগতে যে ইমান খিনি কাম কৰিব পাৰে তাত অলপ বেছি কাম কৰিব পাৰে মানে চাবচোন মানে অলপ হেৰি হৈ যায় আৰু বেছি ছি এনাৰ্জি থিক হৈ থাকে হয় নহয় বাৰ কেয়াবা অনুভৱ কৰিছে নে কথাটোত।
হয় হয় ঠিকেই কৈছে আপুনি। অ ভ্ৰমণ কৰিব লাগে আমি। বাকী উম কওকচোন।
ক অহ। মানে। আৰু উম যেনেকুৱা ধৰণৰ। এ এনাৰ্জেটিক হয় আৰু গোমনটো কাৰ্যতটো আৰু। ৰিফ্ৰেছমেন্ট কৰে ত'। বেলেগ বেলেগ জেগা আকৌ আকৌ আমি যেতিয়া ভ্ৰমণ কৰিব যাওঁ ন তেতিয়া আকৌ হেৰিও হয়তটো আমাৰ এইটো কি বুলি কয়! নতুন নতুন জেগা দেখিব পাওঁ এতিয়া ধৰি লওক আমি। অ বেলেগ। এখন ৰাজয়ত গুচি গ'লো। বেলেগ এখন জেগাত গুচি গ'লো যত মানে থলুৱা মানে। বেলেগ থাকে তাত। মানুহ বিলাকৰ আমি। চিনি নাপা ভালকে। ত তেতিয়া জানি পামন ওচৰতে। তেহাঁতৰ হেৰি। জীৱন কেনেকে জীয়াই থাকে জীৱন। লাইফষ্টাইল টো চিনি পাম আকৌ অ খাদ্যয়। খাদ্য কেনে কেনেকুৱা ধৰণৰ খাদ্য খায়। খাদ্যভাসটো কম আকৌ এনে। কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধে এইবিলাকো জানিব পাৰিম। অ লগতে। এনেক কি কেনেকে কথ বিলাক কয় আমি। বুজি নাপায় সিহঁতৰ ভাষাটো ত' অলপ শিকিব পাৰিম ন অ তেতিয়া আমি জানিম। মানে বেলেগ বেছি কথা জানিবও পাৰি মোৰ মতে হেৰি গলে।
হয় হয় উ ঠিক আছে আপুনি এনে কোন ঠাই যাবলে বেছি ভাল। পাব। মানে মনৰ ভাল লগা ঠাই।
মই। যাব গলে এতি ধৰি লও ওচৰ দাৰ্জিলিং টাইপৰ জোত ক'লো তেনেকোৱাই মই ছেকেণ্ড জেজ কৰি মিজোৰাম টাইপৰ জেগাতো চুজ কৰিম মিজোৰামত চুজ কৰিম তেতিয়া ভাল লাগিব উ শীতলময় জেগা ভাল লাগিব তাত গৈ ঠাণ্ডা পৰিবেশ তাত লাগিব আৰু হল এনে আপুনি ফুৰিব জানে আৰু
প্লেনিংটো হয় বাট কিন্তু ভালদৰে যোৱা নাই কিন্তু তথাপিও আমাৰ যোনখিনি অসমৰ লোকেল এৰিয়া আছে বা ডিষ্ট্ৰিক্ আছে সেইবিলাকত পৰাপক্ষত যোৱা হয় কিন্তু ভালদৰে মানে বাহিৰলৈ যোৱা নাই এতিয়ালৈকে
বাহিৰলৈ যোৱাটোতো বাহিৰলৈ যাব ন নালাগে এতিয়া ধৰি লওক অসমৰ ভিতৰতে কিমান ধুনীয়া ধুনীয়া জেগা আছে ধৰি লওক এতিয়া চাওক অসমত কি আছে কাজিৰঙা আছে কাজিৰঙাত আপোনাৰ কাজিৰঙাৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ এ ইয়াত আকৌ উম হেৰি ক আছে কাজিৰঙাত কি আছে কাজিৰঙাত গঁড় আছে ছে শিঙীয়া গড়ৰ কাৰণে কাজিৰঙা বিখ্যাত আকৌ অসমত কিমান ডাঙৰ ডাঙৰ কীৰ্তিচিহ্নসমূহ আছে ঐতিহাসিক- কেটি অব লাগিছিল মুহ এইবিলাক বস্ত বস্তুবিলাক আছে অসমৰ যোনটো পাহাৰ পাহাৰ নাগি অসম পাহাৰ লাগে পাহাৰ ভাল পায় নে আপুনি নে সাগৰ ভাল পায় বাৰু ক কুৱাধৰণৰ ট্ৰেভেলিং তো হেইবিলক থকে ন ট্ৰেভেলিং কৰিলে সাগৰ আৰু পাহাৰ ভাল পোৱা তেনেকুৱা টাইপৰ দুটা বস্তু থাকে এতিয়া আপুনি কোনটো বেছি ভাল পায় পাহাৰ ত এই অসমতো অসমতো পাহাৰৰ অভাৱ নাই অসমতো বহুত পাহাৰ আছে ইমান খিনি পাহাৰ আছে সেই পাহাৰৰ আহ মানে আপুনি সৌন্দৰ্য লৈ পেলাই মানে এ এদায় কৰিব নোৱাৰে আৰু এতিয়া লগতে অসমত এই এ মাজুলী মাজুলীৰ যোনবিলাক সত ত্ৰী সত্ৰ আছে সত্ৰ সত্ৰ চত্ৰ আছে মাজুলৰে ৰাস পাতে বহুত ধুনীয়া ধুনীয়া ত এই তেনেকুৱা টাইমত সেইবিলাকলে সেইবিলাক জেগালৈ গৈ পেলাই ভাল পাব তাৰ যোনটো সত সত্ৰীয়া সংস্কৃতিয়ে পাব ন সেইবিলাকৰ ভাল আকৌ শিৱসাগৰ শিৱসাগৰ আহাৰ যত মই কীৰ্তিচিহ্নৰ কথা কৈছিলো শিৱসাগৰত আমি আহোম যুগৰ আহোম যুগৰ যোনবিলাক আহ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে সেইবিলাক দেখা পাম হয়ে নে নাই কিমান ভাল লাগিব চাই ত আপুনি কওকচোন ইয়াৰ বিষয়
মানে অ আচ্ছা ভ্ৰমণৰ পৰ- মোৰ সচা কথা ক'ব গ'লে আছে কিন্তু আপুনি যেনেকে ক'লে ন যে এ ভ্ৰমণ কৰিলে আমাৰ মন মুকলি হয়। অলপ নিজকে সময় দিয়া হয়। ত' সেইটো হিচাপত মোৰ একেইখিনি কথাই আছিলে। বাট, মানে কি হয় আপোনাৰ। মাজে মাজে আপ আপুনি কোৱা মতে যাব লাগে টাইম উলিয়াই, সময় পালে, হয় সেইটো মইও কৰিব বিচাৰিম, কিন্তু তথাপিও মানে বৰ্তমান টাইমত, মানে সেইটো ইমান সম্ভাৱনা হৈ থকা নাই, মানে ভ্ৰমণ কৰাটো, মোৰ ফালৰ পৰা। কিন্তু আপুনি আ যেনেকে কিছুমান ঠাইৰ নাম ক'লে। দাৰ্জিলিং, আ কাজিৰঙা। ত' এনেকুৱা ঠাই নিশ্চয় পিছ-ভৱিষ্যতলৈ যাবলৈ বিচাৰিম।
ভৱিষ্যতলৈ যাব বিচাৰিব হয় আৰু কিন্তু আপুনি ধৰি লওক এ আগতে কেতি তেনেকুৱা কেতিয়াবা ট্ৰিপত গৈছে নাই
ট্ৰিপ, আহ কামৰ ক্ষেত্ৰত যোৱা হৈছে কিন্তু আহ মেইনলি মানে আপোনাৰ ডাইক্ লি যোৱা হয়গে নাই
অ এনে আপুনি যেতিয়া ট্ৰিপত গৈছে বেলেগ জেগে বেলেগ জেগাত যেতিয়া যায় তেতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় আপুনি নিজক সতেজ ফিল কৰে নে সতেজ ফিল কৰে তটো কেনেকুৱা ধৰণৰ ফিল কৰে, বেলেগৰ কথা জানি মেলি কেনেকুৱা ফিল হয় আপোনাৰ? এইটো কওকচোন অলপ
মানে এইটো ক্ষেত্ৰত মনটো সম্পূৰ্ণ মুকলি হৈ যায়। এনেকুৱা লাগে যেন। আহ আজি এখন সৰগ পালোহি।
উম হয় হয় হয় সেইটো হয় বাৰু দেই হয় হয়।
তো বহুত ভাল লাগে মানে। এটা কথা আছে ন স্মৰণীয় বুলি।
হয় হয় হয় সেইটোয়ে আপোনাৰ তেনেকুৱা কিবা আছে নেকি স্মৰণীয় কোনোবা ত্ৰিপ আছে।
অ আছিলে আছিলে দেই এটা। অ অতীততে গৈছিলো আপোনাৰ দুহেজাৰ অহ পঁচিছ অত হব। টু থাউজেণ্ড টুৱেণ্টি ফাইভত। মানে আমি লগৰেইটাৰ লগত বেছি হেল্'। অ আপোনাৰ অ হাজো অ। নলবাৰীৰ ওচৰতে আছে যোনখন তালৈ যোৱা হৈছিলে তিনিজন বন্ধু প্ৰথমতে আমি হয় হয় আমি প্ৰথমতে এ এইকন বাছত যোৱা হ'ল তাৰ পৰা গ'লো গৈ পেলানে অ নামিলোগে তাৰ আগতে এটা তিনিআলি আছিলে মনত আছে এতিয়াও তাৰ পিছলে গেটখন আছিলে এটা মাধৱদেৱ মন্দিৰ বুলি আছিলে ওচৰতে উ তালৈ যাওঁতে আপোনাৰ চাহ টা খালো চাহ খাওঁতে আই থিংক চিঙৰা লৈছিলো চাগে আমাৰতো জানেই আৰু খাই মেলি আহ গলো সেৱা চেৱা কৰিলো সেৱা চেৱা কৰি আহি আকৌ পুনৰ এটা এটা খোজকঢ়া আৰম্ভ হৈছিলে ইয়াৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ মান খোজকাঢ়িছো আমি হাজোৰ যোন ুটো মনডিৰ অ পুৱ মক্কা শুনিছে চাগে অ পুৱা ম্কা কালে গ'লো সেইটো সম্পূৰ্ণ অ নাক গাড়ী আছিলে না বাছ আছিলে বা কিবা মানে ভ্ৰমণ কৰা কৰা একো অ যান বাহন নাছিলে সেইটো আমি খোজকাঢ়ি যাব লগা হৈছিলে অ
সেইটোয়ে সেইটোতো মেইন কথা ন সেইটো আপোনাৰ কি হৈ গ'ল গম পাইছো নাই এতিয়া দেখিলে নাই আপুনি তালৈ খোজকাঢ়ি গৈছে এ তালৈ যাবলৈ মানে এয়া গ'ল যেতিয়া আপুনিতো প্ৰথম প্ৰথম ভবা নাছিলে তালৈ গৈ আপুনি ইমান খিনি কৰিব পাৰিব ইমান খিনি এনেকে কৰিব পাৰিব কিন্তু আপুনি তাত গ যেতিয়া গ'ল আপোনাৰ এটা অভিজ্ঞতা আহি গৈছে অভিজ্ঞতা আহি এটা কনফিডেন্ঞ্চ আহি গৈছে আপুনি এ এতিয়া তেনেকুৱা কৰিলে যেতিয়া নেক্স টাইম যেতিয়া আপুনি ক'ৰবাত যাব তে আপুনি পুৰা কনফিডেন্ঞ্চ কনফিডেন্ত থাকিব পাৰিব আপুনি কোনোবাই যদি কিবা কৰে অকলশৰীয়া বাবেও ক'বালৈ যাব পাৰিব তেতিয়া যেতিয়াকোনো ধৰণৰ প্ৰব্লেম নহয় মানে ৱা এতিয়া আগতে যদি আপোনাৰ ভয় আছিলে ভয়। টো এতিয়া আপুনি। সেইটো এবাৰ কৰি পেলাই আপোনাৰ অভিজ্ঞ- গোটা যে হৈ গ'ল। ত এতিয়া আপুনি এক্সপৰিেঞ্চ ল'লে। এতিয়া আপোনাৰ- তেনেকুৱা ধৰণৰ প্ৰব্লেম নহয় আৰু কিবা তাই
হয় বাকী ভ্ৰমণটো দে।
হয় হয় এনে ইমান। আৰু ভ্ৰমণৰ ওপৰত আপুনি চাবলে গ'লে বেলেগতটো নাই আৰু ভ্ৰমণটো। কৰি পেলাই মানে এ যিমান যি হলেও মই এটা কথা জানো বুজি পাইছো মানে অ ভ্ৰমণ মা মান হে মাজে সময় কৰিব লাগে। তেতিয়া মানে মানুহৰ অ মানুহ বিলাক মানে সমানৰ মাথাতটো সতে হৈ থাকে। আৰু ৰিফ্ৰেছ কৰিবৰ কাৰণে এবাৰ ট্ৰেভেল কৰিব লাগে বা প্ৰডাক্টিভ কামত যেতিয়া মানে অলপ। বেছি গুৰুত্ব দিব লাগে। হ'ব আজিতকে বেছি দুখ। গোন কাম কৰিবৰ কাৰণে মানুহক অ সেই ওপৰত ভ্ৰমণৰ ধৰণৰ দৰে প্লেনিং বোৰ দৰকাৰ হয় যাতে মানুহে অলপ আ বেছ ছিপুৰ চ দিব পাৰে কামত হয় নহয় বাৰু? ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
হয় হয় মোৰো ভাল লাগিলে।
হয় আপুনিও বুজ লাগিছে ভালকে কথাবিলাক বাৰু কেতিয়াবা কল চল কৰি থাকিবা নেকি?
হ'ব নিশ্চয় কৰিম নিশ্চয় কৰিম ঠিক আছে দিয়ক অ'কে অ'কে।